কিয়? হেল্ল'।
অ কি কৰি আছা?
বহি আছোঁ। তুমি?
হেল্ল'? আছোঁ এনে বহি।
অ' তোমাৰ মাতটোৱে অহা নাছিলে। তোমাৰ মাতটোৱে আহি- আহা নাছিলে বোলো। ময়ো বহিয়ে আছোঁ।
আচ্ছা।
ভাত খালা?
চাহ খালা?
আচ্ছা, নাই খোৱা।
মানে কপিতা ক্লাছ গলোঁ, কম্পিটাৰ ক্লাছৰ পৰা আহি আকৌ আগত চাহ খাই এতিয়া বহিছিলোহে।
আচ্ছা। ময়ো এ পঢ়ি আছোঁ।
কিমানত?
তুমি? এইবাৰ ছেকেণ্ড ইয়াৰত।
অ' ফাইনেল দিবা?
তুমি?
মই বি এ ফিফ ছেম।
আচ্ছা। আৰু এনেকে কিবা কৰি আছা?
এনেকে মই তোমাৰ কম্পিউটাৰ ক্লাছ কৰি আছোঁ। তাকে তোমাৰ নাৰ্চাৰী ছোঁ মানে, নাৰ্চাৰী
অ অ
এইটো শিকি আছোঁ।
অ এনে ঘৰত কোন কোন আছে?
ঘৰত মোৰ পাপা আছে বৌ আৰু দাদা, বাইদেউ আছিলে বাইদেউ বিয়া হ'ল দাদাৰ ল'ৰা এটা আছ- আৰু তোমালোকৰ?
আমাৰ মা, দেউতা, মই।
তিনজন।
উম এতিয়া মা আৰু মই ঘৰতে থাকো আৰু দেউতাই বাহিৰত থাকে। ওম
তোমাৰ ঘৰ ক'ত?
কিবা ওদালগুৰি।
ঔ ওদালগুৰি।
উম।
বাকী তুমি কি কৰিম বুলি ভাবিছা?
এতিয়াতো ভাবা নাই তেনেকা কিবাটো কৰিব লাগিব এতিয়া পঢ়ি আছোঁ না।
অ এ তুমি ঘূৰি ভাল পোৱা নেকি ঘূৰি?
ঘূৰিতো ভাল পাওঁ, কিন্তু ঘৰৰ পৰা যাব নিদিয়ে না।
অ সেইটোও হয়।
যাওঁ কতবা কতবা।
অ মানে মনে মনে উমহ মনে মনে যোৱা আৰু ঘৰত।
মনে মনে নহয় মানে গ'ম পাই ঘৰত কেতিয়াবা কেত- কেতিয়াবা দূৰত বেছি দূৰত যাব নিদিয়ে আৰু এনে।
অ এই তেনেহলে তুমি আৰু ক'ত যাব পাৰিবা অৰুণাচল চৰুণাচল।
উম যাব নিদিয়ে। মেঘালয়া যাব প্লেন কৰিছিল। উম তোমালোকে ল'ৰা মানুহ আৰু যেনেকা হ'লেও য'ত হ'লেও যাব পাৰিবা ছোৱালী মানুহ না আমি সেইটোত টো যাব নিদিয়ে এনেকে যাহা তাহা।
আমিতো একদম কলেজৰ পৰা বাহিৰে বাহিৰে তোমাৰ টিপি চিপি ভালুফুক চালুফুক চব গুচি যাওঁ।
যাব লাগে ফুৰিব লাগে কিন্তু আমি ফুৰি নাপাওঁ না ল'ৰা মানুহ বিলাক টো যেনেকা পায় তেনেকাই গুচি যায় আজি যাম ক'লে আজ-
অ সেইটোৱেটো সেইটোৱেই ল'ৰা মানুহ এইটোৱে ঠিক বল বুলি ক'লে বল। ই যদি বল বুলি ক'ব সিও আৰু বল।
এতিয়াই প্লেন কৰিব এতিয়াই যাব সেইটোৱে ভাল সেইটোৱে ভাল। এনে তোমাৰ আচ্ছা মইও মেঘালয় যাম বুলি কৈছিলো কিন্তু যাব নিদিলে মায়ে।
মেঘালয়।
অ।
ভাল জেগাই ভাব ভাবিছিলা যাবলৈ। ইমান ধুনীয়া ধুনীয়া জাগা আছে তাত বাপৰে, মইতো যাম বুলি ভাবি আছো।
কিন্তু দেউতাই যাব নিদিয়ে
মেঘালয়তৰ প্ৰথম চেৰাপুঞ্জী, চি ছেভেন চিষ্টাৰ ৱাটাৰ ফল এইবিলাকে চামগৈ মই গ'লে।
উম, তাতে যাম বুলি কৈছো।
ইমান ধুনীয়া জেগা সেইখিনি আৰু এইফালে তোমাৰ এইফালে গলে মানে তোমাৰ হেৰিত যাম মই পানী মূৰ কাৰ্বি আংলং।
উম, উম।
আৰু টিপি চিপিটো গৈছোয়েই এ এতিয়া একোৱেই নিচিনা দূৰ মানে দূৰ নিচিনাই নালাগে গৈ গৈ
উম, আৰু যে মইতো তেনেকে ইমান দূৰত যাব পৰা নাই গৈছো হ'লেও মতলব তাত গৈছিলো কাৰ্বি আলং কি জেগা কৈছিল! ছিলে সেইটো পাহৰি গলো গৈছিলো কিন্তু লগৰীয়া বিলাকৰ লগত সেইটো যাব দিয়া নাছিলে জিদ কৰি কৰি গৈছো। উম উম অ ভেলোঘাত অ। অহ, অ, তাতে অহ ততে
উ
ভাল
আৰু তেজপুৰ গৈছা নে নাই তেজপুৰ ঘূৰা নাই তেজপুৰ?
তেজপুৰ নাই
তেজপুৰ নাই ঘূৰা?
উম হুম, গলে মানে কেতিয়াবা উম হুম। যোনে হলে তেনেকে আচৰিত পাই সিহতে গৈ পাইছো।
উম, কামাখ্যা?
গৈছো।
অ এইফালে গৈছা এইফালে আৰু তোমালোকৰ এইফালৰ পৰা হেৰি হৈ যায় না, ইয়াৰ তেজপুৰ তুমি ঘুৰা নাই আচৰিত কথা ইমান ধুনীয়া হিষ্টৰিকেল প্লেচ।
উম। যাম। ছেকেণ্ড ইয়াৰৰ পিছত ঠিকছে ফুৰিম।
এতিয়া এতিয়া এই সময় আৰু লাষ্ট গ'ল্ডেন ডানস ৰিজাল্ট।
উম, তেনে তোমাৰ ঘৰত দেউতাই কি কৰে?
মোৰ পাপাই তোমাৰ এনেকা হেৰি কৰে কামে লয় মানে পাপা থাকে নলবাৰীত তোমাৰ মানে তাতো গৈছে না। পাপা তাত তাকে দাদা বৌ মই ইয়াত থাকো, তো এতিয়া দাদাও কেৰেলা গ'ল বৌ ঘৰত গৈছে, এতিয়া বৰ্তমানতো মই অকলে আছো।
আচ্ছা আৰু মা?
মা নাই, তিনিবছৰ হ'ল।
অহ, অ অ।
সেইকাৰণে এতিয়া মানে যতেই মন যায় ততেই যাব পাৰো আৰু খালি ফোন কৰি কওঁ আৰু কোৱাটোতো কৰ্তব্য না কবই লাগিব
উম উম, সেইটোটো ক'বই লাগে
ঘৰৰ গাৰ্জেন যেতিয়া কবতো লাগিবই আৰু
উম তেনে দিনত কি দি খালা ভাত?
দিনত তোমাৰ মই মাংস
আচ্ছা।
মাংস খাব মন গৈছিলে মাংসকে শুধো। তুমি
ঘৰত অ মই মাছ আৰু আলু বিলাহী বনাই টো মায়ে।
মাতিবা মোকো কেতিয়াবা।
উম মাতিম দিয়া।
ৰিজাল্ট ভাল কৰিলে মাতিবা, ৰিজাল্ট
অহ
আৰু বিজনেছ চিজনেচ কৰিবা নেকি কিবা, নে নকৰা?
বিজনেছটো এতিয়ালৈকে তেনেকে ভাবা নাই এতিয়া পঢি পঢ়ি লওঁ।
অ মই মাছৰুম মাছৰুমৰ কৰিম বুলি ভাবিছোঁ। তোমালোকৰটো ভাল, তোমালোকৰটো ভাল গাহৰি ফাৰ্ম খুলিব পাৰা।
গাহৰিটো ঘৰতে আছে।
অ এই গাহৰি গাহৰি পইছাই পইছা আমাৰ এতিয়া নোৱাৰে কাৰণে। মইটো ভাবি আছোঁ বেলেগ আমাৰ আমাৰ সমাজত পোহিব নিদিয়ে না।
অহ আচ্ছা। উম।
নহ'লেটো মই পু পুৰা ফাৰ্ম খুলি ল'লো হয়, বিশ পঁচিশটা মান থৈ দিলো হয় প্ৰথম।
এ কৱাহে আচান পোহিবৰ সময়ত ইমান কষ্ট।
উম জানো জানো আগতে আছিলে আমাৰ আছিলে এইটো আমাক তেতিয়া ৰাইজে সমাজে এৰি দিছিলে না ত' সেইকাৰণে আমি বেছি দিলোঁ। আমাৰ নাই বুলিও তোমাৰ পোন্ধৰ ষোল্লটা মান আছিলে।
উম।
কষ্ট আছে কষ্ট আছে কিন্তু পইছাও আছে সেইটোৱেই।
উম। যিমানে কষ্ট কৰে সিমানে পইচা পাবই
তুমি কোৱা কি কি কিহত কষ্ট নাই চবতে কষ্ট আছে ক'ৰবাত অলপ বেছি কষ্ট লাগে ক'ৰবাত অলপ কম লাগে সেইটোৱে।
উম।
বাকী ভালেই।
অ ভালে, উমহ এতিয়াটো আজিটো অকলে থাকিবা চাগে।
অকলে থাকোং মই, মই এতিয়া অকলে থাকা তোমাৰ এমাহ মান হ'ব আৰু বৌ ঘৰ গৈছে যে ফুৰি ফুৰিবলৈ।
অ আচ্ছা দূৰে চাগে।
অ অলপ দূৰ। খেতি খেতি চিজনো আছে টো মানে ঘৰতো সুন্দৰ লগঘৰ আৰু অকল দেউতা আৰু বৌৰ জীয়েকজনী আছে। ত' খেতি অলপ মানে খেতি সময়ত যায় অলপ সহায় কৰি দিয়ে আৰু। এতিয়া আমাৰ খেতি চেতি নাইটো একো নাই আৰু।
উম।
চলিলেই হ'ল আৰু যে জীৱনটো।
উম উম। কিবা এটা কৰি কিনে চলিলে হয় আৰু কিবা তেনে কিবা এটা কৰিবটো লাগিবই এনেও।
একোৱেই নাই ধৰা বনোৱা খোৱাতো আৰু তোমাৰ কিবা কয় হোম সেইটোৱেই আৰু অলপ চাফ চাফ চাফাই কৰা। আৰু মুৰ্গী দুজনী আছে সেইকেই যে চাউল চাউল অলপ আৰু একো কামেই নাই তেনেকে, গৰু ছাগলীটো থোৱাই নাই। মানে সৰু না ধুনু সৰু, ত' আকৌ মইও কলেজ গুচি যাওঁ ত'। তেনেকে হ'লে বৌয়েটো নোৱাৰে ন অকলে সেইকাৰণে মানে এতিয়া কৰা নাই বৰ্তমান। যেতিয়া মোৰ গ্ৰেজুৱেচনটো কমপ্লিট হৈ যাব।
উম উম।
শেষ কৰিম বুলি ভাবিছোঁ আৰু।
আচ্ছা।
এইফালে মাষ্টাৰচ কৰি থাকিম এইফালে আকৌ গ্ৰেজুৱেচনটো কমপ্লিত হোৱা পিছত মাষ্টাৰচটো কৰিম আৰু এইফালে মোৰ বিজনেছটো লাগি লাগি যাম এতিয়া মাছৰুমটো অলপ অলপ কৰি আছোঁ আৰু।
অহ।
কৰা তুমিও এতিয়া পৰা এ যদি ষ্টাৰ্টিং কৰা টো বি এ টো তুমি আৰামত তোমাৰ নিজৰ পইছাত পঢ়িব পাৰিবা।
উম এতিয়া ছেকেণ্ড ইয়েৰ ফাইনেলৰ পাছত কৰিম। কিবা ত কিবা কৰিব লাগিব এ এটাই ছোৱালী আছোঁ ঘৰত।
নহ'লে আৰু ক'ত এনেকে চলিব পাৰিবা।
উমহ।
বেকগ্ৰাউণ্ডৰ পৰা মাত আহিছে অলপ।
হেল্ল' বেকগ্ৰাউণ্ডৰ পৰা অলপ মাত আহিছিলে।
অ অ আইতা আছিলে।
আইতাও আছে তোমাৰ?
নাই ঘৰৰ ওচৰত আছে মানে ঘৰৰ ওচৰত মামা আছে আৰু মামি আৰু আইতা আৰু ককা আছে বৌ আছে দাদা আছে। উম।
অ আমাৰো তেনেকোৱাই অলপ। মানে ধৰি লোৱা অলপ দূৰত আৰু মামা গাঁও খন।
উম উম।
হ'ব তেনে ন কালি কথা পাতিম। অ ঠিক আছে।